অ'। অ'- অ' শুনিছোঁ, ক'।
অ'। কি খোৱা-বোৱা হ'লনে?
খোৱা-বোৱা হোৱা নাই ৰ'। খোৱা-বোৱা মানে এহেঁতে খালে। মই খোৱা নাই। মই কঁঠাল অলপ খালোঁ। কঠাল খাই লৈ ভোক লগা নাই।
অ' কি কঠাল ও? কেঁচা কঠাল নে পকা?
পকা কঠাল। এই ওচৰৰ দোকান- নহয় - নহয়। ওচৰ দোকানৰে। গা- গাঁৱৰ মানুহে বেচি আও। এ দোকান এখনলৈ, অ' দোকান এখনতে দি থৈ দিছিলে মই পঁচিশ টকা দি কিনি লৈ আহিছিলো।
অঁ খাব লাগে ন কিনি হলেও।
আহ খাব লাগে কঠালতটো গৰমত এতিয়া দিছে কেলে খাবলৈকেতো দিছে উম।
কওঁ নিমখ জলকীয়ালৈ।
অ কেঁচাটোহে কেঁচাটো খাওৱে।
অঁ।
আমাৰ ফিচাই আমাৰ ফি। চাৰি আছে ন ইয়া অলপ আগত এয়া পাৰ্ক এখন বনাইছে নহয়। তাৰ পিছতে ফিচাৰী খনত এক। কেঁচা কঁঠাল ধেই খাবলগীয়া ধেইৰ কঁঠাল আছে। তাৰ পৰা আনি আনে আগতে খাওঁ। এইবাৰ আকৌ যোৱা নাই আনিবলৈ। কিন্তু এনেই পকা কঠাল এটা।
নেকি?
নহয় সেইটো বিচাৰি আৰু। আনিব পাৰি আৰু কঠা‌ঁল ঢেৰ আছে যে অ। পাৰ্ক এখন বনাইছে ন একে ধুনীয়া। ডাঙৰ পাৰ্ক এখন বনাইছে।
অঁ, যাব লাগিব ৰ কৈছিলি নহয় এদিন সেখনে নেকি?
অঁ অঁ, মন্ত্ৰী এ মুখ্যমন্ত্ৰী আহিছে। ছিলে মাজতে।
অঁ তেতিয়াহলে ভাল হয় দে যাব লাগিব দে এইবিলাক।
মানে কি পুৰণা স্মৃতি বিলাক আছে। গম পাইছা না? আগতে বড়ো বড়ো। কচাৰী এইবিলাক যেনেকে ধৰি লও। যিমান তিৱা। তিৱা বিলাকৰ হেৰি কিমান মানে তত যি বস্তু চাও বুলি ক তেনেকুৱা বস্তু বিলাক উলিয়াই। মানে আগতে। তিৱা। কৰিব লাগে কি কি ব্যৱহাৰ কৰে। কি ঘৰতও বনাইছে তেনেকে গম পাইছোঁ। ছ
হয় নেকি সেইবিলাকহে চাব লাগে দে সেইবিলাক।
একে অ ওপৰত টিং খিনি যে বনাইছে। একেবাৰে মানে কি দি মানে আগৰ দিনৰ চাংঘৰ নিচিনা।
অ চাংঘৰ এই বনাই আকৌ তেনেকুৱা দেউৰী মানুহ। বিলাকে
অ এতিয়া এতিয়া মানে কি পা পাকাত পাকা ঘৰ বনাইছে কিন্তু তাতে চাংঘৰ নিচিনা ডিজাইনত বনাইছে।
অ আহ যাব চাব লাগিব গ অ গৈ পেলাই তই ইমান কৈ আছ যদি। মই যাওঁ যাওঁৱেই লাগিছে।
চাবলগীয়া জেগা গম পাইছ।
ইমান দূুৰৈত মানুহে দূৰৈত চাব যায় হয় জেগা বিলাক ওচৰতে ইমান ভাল ভাল ঠাই আছে আমাৰ।
ৰহালৈ আহিয়ে থাক ৰহা পাই হেকন আহোঁতে। সোমাব পাৰি।
অঁ
উম মানে এইখন চাব লাগে বহুত দূৰ অ বহুত মানুহে চাবলৈ আহি আছে। এতিয়া ভালকে হোৱাই নাই বা সম্পূৰ্ণ হোৱাগৈয়ে নাই। মানে কি বস্তু বিলাক হৈ গ'ল আৰু অপেনিং। কৰা নাই অপেনিং কৰিলে মানে আৰু। মানুহ সোমাবলৈ ধৰি লক টিকেট কাটিব লাগিব চাগে।
আহ তেতিয়া টিকেট কাটিব লাগিব চাগে এতিয়া ফ্ৰীতে গৈ আছে
কৰিছে জাহাতাকে সোমাব নিদিয়ে বাৰু এতিয়া। অ আমাৰ ঘৰৰ মানুহিলাক আমি ওচৰ মানুহ যে লোকেল মানুহ আমি সোমাব পাৰো আৰু মেনেজা। ৰব চিনাকি আৰু
চিনাকি হলাগৈ হৈ যায় উম
সোমাই যাওঁ আ
অ তাতে মানে কঠাল গছ আছে মানে
নাই পাৰ সিফাললৈ আছে আৰু পিছৰ সিফাললৈ আছে কঁঠাল কিন্তু এনেই সেই পাৰ্ক খনৰ ভিতৰত নাই আৰু পাৰ্ক এখন মানে ইমান ধুনীয়াকে বনাইছে আক দেখি দেখিবলৈ মানে মৰম লগা আমি তাতে ফটো চটো উঠিছো ন মাজত ফটো উঠিবলৈ ধুনীয়া জেগা দেই
ফটো আজিকালি ফটোয়ে উ ঠিব গ'লে হে ভাল
মান অ কি ধুনীয়া ঘৰ কি ধুনীয়া ডিজাইনৰ এটা ঘৰ যে বনাই। একদম মানে কি হেৰি নিচিনা। এইটো মাটি ঘৰ নিচিনা। বনাই। কিন্তু পাকাই বনাইছে মাটিয় ঘৰ যে বনাই চলঙা চকল কে যে,
অঁ, তেনেকে ৰং চং কৰি দিছে চাগে ধুনীয়াকে মানে অ। কালাৰটোও মাটি অ।
তিৱা বিলাকে যে পাকঘৰ কেনেকে বনাই। সেইয়া বনাইছোও পাকঘৰ বিলাক কেনেকুৱা ডিজাইনৰ বনাই কিমান কিমান বস্তু থাকে সেইবিলাক।
লগৰজনী আছে নহয় দেউৰী মানুহ। অঁ, তাইে আহে। সিহঁতৰ ঘৰ সে এতিয়াও সিহতৰ সেইপিনে বোলে চাং ঘৰ হৈ হবই লাগিব মানে আৰু। পাকা খোতা তলত দিব ধুনীয়া। ওপৰতকে ধুনীয়াকে বনাব পাকঘৰটো কেনেকে বনাই জানো একে ধুনীয়াকে বনাই। ওপৰতে মানে মাটিয় মাটিয়তে বনাই মানে এই ম। কি মানে কি বে দিলৈ ন। তলত। চাং দিলৈ চাঙৰ ওপৰতে শুতে চৌ। আঁও ধুনীয়াকে বনাই লয়।
অঁ এ এইয়াতো এতিয়া এনেকুৱাকে বনাইছে মানে। পাকায়ে বনাইছে চব মাটিৰ নিচিনা দেখি। কিয় দেখি।
মাটি নিচিনা দেখিয় কাৰণ তেতিয়াহে আকৌ মানুহে সিহঁতৰ সংস্কৃতিটো বুজি। পাব হয়। ম মাটিয়ে বনালে পতককে বেয়া হৈ যাব পাকাই বনাই দিছে। থাকিব যুগ য যুগ যুগ।
অঁ।
মানুহ বিলাকে এতিয়া চিষ্টেম। টো তেনেকৈয়ে দেখা কৰি দিছে মানে মাটি নিচিনাকৈ আৰু। বুজি পাব তেতিয়াহে ল'ৰা ছোৱালীবিলাকে। তাকে। তহঁতি যোৰ চাই আছ যে সেইখিনি জে ভাল ঠাই খিনি।
অ, আমি চায়ে থাকো পথাৰ পৰা। আমাৰ ঘৰৰ ঘৰৰ পৰা অকমান পিছ চাইতে গ'লে দেখা পাই গ
অ তেতিয়াহ'লে দোকান বজাৰ সেইখিনিত দিলে খুব চলিব।
অ দোকান বজাৰ দিলেও চলিব। দোকান বজাৰ মানে দিবলৈ ধৰি লও ওৱাল মাৰি দিলে নহয় এইফালে। ধৰি লও মানুহ গলে দিব চাগে। বাহ বাৰী আছে নে নাই, পথাৰ হে।
নহয়। অ ৰাস্তা কাষৰ পিনে দিব লাগিব। তহঁতে পিন পা আহ চাগৈ হয়?
আমি এইফালৰ পৰা পথাৰদি গ'লে মানে পথাৰ হে আহে। সিফালৰ পাও যাব লাগিব উ একেবাৰে সিফালৰ পৰা আমাৰ দূৰ হয়। আমাৰ এইফালৰ পৰা, এইফালৰ পৰা চমু হয়। অ, গেট দুখন আছে কিন্তু দেই। গেট দুখন। ধৰি লোৱা মেইন ৰাস্তা দি যোৱা মানুহ বিলাকে হেৰি মানুহ বিলাকে সেই মেইন ৰাস্তাদি আঁতৰ অকনমান দোৰ পা জোঙাল বলহু গড় ওচপা চাব লাগিব। আহিব পাৰিব। আমি এইফালৰ পৰা পথাৰেদি সোমাম। পথাৰ দি গৈ সোমাব পাৰো মানে।
অ সেইপিন পা ওচৰ হয় আৰু তেতিয়া তহঁতৰ। সেইখিনি হাতত অ, টিকেট চিকেট কাটা চিষ্টেম মানুহ দূৰৰ পৰা আহিব। দোকান সৰুকে দোকান এখন দি ললেও বহুত চলিব কিন্তু। লাহে লাহে চাবিচোন। জেগাই পোৱা নাযাব তেতি এতিয়া মানুহে দোকানেই দিব আহিব অপা তপা। ৰাস্তা কাষ পিনে আ কথা কৈছোঁ। ক'। এই সোমোৱা পিনে। উম। জোঙাল বলহু গড় পিনে? সুবিধা নাই ন? জেগাই নাই ন সেইখিনিত?
অ ফিচাৰী আছে যে। ফিচাৰীৰ মাজত যে দলং এখন বনাই দিছে ইমান ধুনীয়াকে এইয়া যে ইছপনৰ দলঙৰ নিচিনা যে। অ নি অ মানে কি পানী হলে দলং খন ওপৰলৈ উঠি যায়।
অহ অ অ আহ, তেনেকুৱা। ফিচাৰী মাজতে তেনেকে দি দিছে মানে অ। পানীতে ওপঙি থাকে মানে, হেয়া অ। হেৰি টাইপৰ উম গম পাইছো দে।
গৈছিলো নহয়। গৈ পেলাই মই অকমান আমি গৈছিলো মানে চাবলে। চাবলে গৈ পেলাই তাতে ফটো উঠিলে গৈ। মই নামিম সেইটো লৈকে ভয় লাগিল আকৌ। পদ দু
কপি থাকে যে হয় আহ লৰি থাকে সেনেকা দলং মানে হেৰি আহে অ পাম দিয়া গাঁও হেৰি নাছিলো
উম কিবা হেৰি নিচিনা উ
পাই ভাৰতে গম পাইছো কিবা লাগিব মানে দেখিলে ইয়াত দেখো নহয় টিভিয় চিভি অ দেখা নাই এনে অ ন মোবাইলে চোবাইলে দেখো দে থাকে অ ভালেই গৈছে দে মান। ভাল ডাঙৰ হেৰি এটা আছে ন তহঁতৰ
উম উম অ সচাকে এতিয়া মানুহ আহিলে মানুহ আলহী আহিলে আলহী আহিলে ধৰি লওক ঘৰত থাকিলে কেতিয়াবা বোলে বছ পাৰ্কখনকে চাই আহো গবলৈ বুলি কয় লৈ যাব পাৰিম ন আলহী আহিলে কেতিয়াবা বৌৰ লাগিলে বোলে ঘৰত থাকি সোমাই এলাহ হৈছে কৰকলৈ উলিয়াব পাৰ্ক সেনেকে দেখাব লগ গলেও হেৰি পাৰ্কখনকে চাব মানুহ এইব
সেইটোয়ে ভাল লাগে আৰু তেনেকুৱা আমি সৰুতে সে কিতাপতহে পাই আছিলো ভাত খাই আহিলো। তেন্তে খালি ন নাই
মই কোৱা আমাৰ এহেঁতে খালে মইহে খোৱা নাই। মই কথাও খালো ভোক লগা নাই।
অ কিবা এটা খালে ভোক নালাগে গে মোক তাৰমানেহে খালো একে নাম মাত
উম মানে কঁঠাল খালো যে কঁঠাল সৰহকে খাই দিলো খাই লৈ পেলাই এতিয়া। ত কৰ
কঠাল মই খোৱা নাই কেঁচাটো ভাল। পা পকাতো এফুট বা দু ফুট এনে তিনি ফুট এনেকে খা খাওঁ আৰু ইমানো হেৰি নহয় গুটি কেইটা আকৌ দালিত দি বৰ ভাল পাওঁ খাই।
অ মই আকৌ কঁঠাল ব পাগলো মই কঁঠাল বিশ ত্ৰিশ পুঠা খাই দিব পাৰো।
অ মিঠা উ মিঠা বস্তুটো হয় ভালেই লাগে।
মিঠা বুলি নহয় কঠালতটো মোৰ প্ৰিয় আগতে যে মাৰ ঘৰত যে কঁঠাল আমাৰ ঘৰত নিজৰ ঘৰত আগতে কঠাল। ভাল সেৰি আছিলে হয় এটা এটা কঠাল খাও এটা এটা কঠাল খাওঁ আগতে আহ এতিয়া মানে কি অ নহয় নহয় খাইে থকাই বহাগৰ খাও যে খাই থাকিলে একো নহয় এতিয়া অ এতিয়া মই বিশ ফুটৰ মানে খালো কিন্তু একো হেৰি নাই বাৰু বিস ফুটামা নকৰো খাইলো।
উ বিছ পথা নে কি এতি লিক তালাক
নহয় এইটো ডাঙৰ ডাঙৰ কথা হ'ল ফুট কেইটা ডাঙৰ ডাঙৰ উম ডাঙৰ ডাঙৰ ফুট অ নাই এইটো ফুটটো একে ডাঙৰ ডাঙৰ মস্ত। ম বিছ ফুট একে পেট ভৰি জি গ'ল মোৰ।
উম নাখালেও হব ভাত ত দে, ভোক লাগনে খাবিহ তই এনেও নুখ নুখোৱে যেতিয়া ভোক লাগে তেতিয়া।
অঁ এইকেইদিন আকৌ কঁঠাল খাবলৈ মন গৈয় আছিলে। গৈ থকা দেখি আৰু বোলো আজি। পালো যে লৈ আহিলো ব বুলি খাওঁগৈ ৰ কথাালোক খাব মন গৈ আছে।
অঁ খাব মন গ'লে বস্তুতটো পালে আকৌ নোলোৱাকে। কেনেকে থাকিব।
অঁ লৈ আহিছো আৰু খাই লো উম।
মোক একে আগতে আমি অ ইহঁতেও বেয়া পায় নাখায় নেখায়। খাই না খায় না দেখি না দেখি না খায়।
অঁ এই আমাৰ সিহটো কোননেো খোৱা নাই আমি লৰাই মইহে খালো।
অঁ।
লৰা মাক খাই পেলাই দুইটা সিও খালে মইও। আৰু সিও ভাল পায় বেয়া নাপায়। পাই বাৰু সি ইমান সৰহে নাখায় তথাপি ভাল পায় সি।
উম তোৰ ওপৰত গলা সি ভাল পাই কথা হা। তোৰ ওপৰত গ'লা কথা ভাল পাই তুতে।
অঁ সি সি কঠাল আমি এইবিলাক ফল অহা বস্তুবলাক। ভাল পায়। আপেল চাপেল নাখায় কিন্তু দেই আপেল নাখায়।
অঁ। আপেলটোও ভাল আকৌ খাবলৈ হেৰিয়ে অঁ খাব লাগে দে ফল-মূল বিলাক। আমিয়ে আমাৰ মানুহ বিলাক মাছ-মাংস কিনি আছে। বেছি ভাল পায় হয়, কিন্তু ফল- মূল। ইটো যে খাবই লাগে মানুহে মাজে-মাজে।
কলটো খা খাই বাৰু কলটো বেয়া নাপায়, কলটো ভাল পায়।
উম কলো, গাখীৰ-গাখীৰ। পি খাব লাগে, কল ল'ৰা- ছোৱালীক দি থাকিবি। কল।
হ'ব দে ন, পিছত কথা পাতিম অহ হ'ব দে বিলু ন, অ-অ, মোৰ কাম অলপ আছে কৰি লও গৈ
অহ দে ক' উম।